অ' অ' আছো এনে।
অ' ভাত-পানী খালা?
উম খালো। তুমি খালা?
অ' খালো।
অ'। কি লগত খালা ভাত? অ' বাকী ভালে। ভাত কি লগত খালা?
ভাত, এয়া কি বুলি কয় ভুল ভুলৰ চব্জি। আৰু দাইল, ডিম সেইবোৰে আৰু, আৰু নাই।
অ' অ'।
তুমি?
আমি কি খালো, তিয়হ চালাদ আকৌ দাইলত তিয়হ দিছিলে। ভাজি ভাজি, ভাত সেনেকে আৰু। অ অ অহ। অ বহা সুন আহা। হেল্ল'। উম উম ভালে ভালে।
অ' আমাৰো ঠিকেই আছে বাৰু।
অ' ৰবা ৰবা কই দিছো। অ অ আমাৰ ভালেই।
অহ।
বা এতিয়া হা পিছবেলাতে কি কৰিবা?
পিছবেলা তাকে এনে অকন ওলাই যাম বুলি ভাবিছো আৰু।
অ।
গাঁৱৰ ফালে।
উম উম।
তুমি কি কৰিবা পিছে?
মই এতিয়া আছো এই আমাৰ বাইদেউ ছোৱালীজনীৰ ঘৰত আছেহি পোৱালীজনীৰ লগতে আছো।
অহ।
ওম পহা তাৰপিছত তাই সেই আছে এনেকে। উম উম। তাকে।
কে খোৱাইআছিলে।
অ।
অ তাকে এতিয়া আহ নহয় সেই মই। মানে তোমালৈ ফোন মাৰিলো হেতেন তুমি কৰিলা ভালে। কৰিলা, উম তাকে আৰু। পিছবেলা সে অলপ মানে কাম আছিলে, কাপোৰ কেইযোৰান দি থৈ আহিবা। ছিলে সেই এটা দিবলৈ যাম মানে। উম। কেক বনোৱা।
কি কাপোৰ পিছে। হেল্ল'।
উম, যদি লোৱা লব পাৰিবা।
আহ।
উম। হেল্ল'।
অ' শুনি মানে নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে।
অ'এই মাত খা ভালকে অহা নাই আকৌ।
অঁ।
উম, নহয় তুমি কাপোৰ ল'ম বুলি কৈছিলা যে। এই এ। চাম বুলি কৈছিলা, চোৱা যদি আহিব পাৰিবা কাইলৈ মানে। বোৱাৰথৈছিলো আহ উ।
ত' আমি অকমান বেকা আছিল থাক।
ক তাকে। সময় পালে কাইলৈ আহি যাবা এতিয়া আকৌ সেই পিছবেলা মই মানে। সেই দুয়োগৰাকীয়ে মানে অৰ্ডাৰ দি থৈছিলে, হৈ গ'ল দি থোৱা হ গ'ল বুলি ভাবিছিলো মানে কা ঘৰতে। আমাৰ হাল আছে যে সেই হালত বোৱাও মানে কাপোৰ।
আহঁ।
উম। উম, তুমি সেই কোনোবাই যদি আৰু দৰকাৰ হয় কৈ দিব পাৰা। উম।
তাকে ময়ো ভাবিছো বিজনে বিজনেচ এটা কৰিম বুলি।
অ কৰিব পাৰা। তুমি ধৰা কাপোৰো কৰিব পাৰা, অৰ্ণামেন্টছৰ ওপৰত কৰিব পাৰা, তাৰ পিছত অ।
উম সেনেকুৱা ধৰণৰ মানে সেনকোৱা বিলাক কৰিব পৰা। আজিকালি অসমীয়া গহনাৰ ওপৰতো কৰিব পৰা। নহলে তুমি ধৰা তিনিচুকীয়া পা কাপ পোৰ আনি মইতো ঘৰতে হাল আছে মাটিহালত বোৱা বিজনেচটো কৰি আছো মেখেলা চাদৰ, তুমি সেয়া ডাইৰেক্ট কাপোৰৰ বিজনেছ কৰিব পৰা। তিনচুকীয়া মানৰ পৰা আনি পিনি হলছেল ৰেটত বিকিব পৰা।
উম তেনেকে ভাবিছো আৰু।
উম।
সেনেকুৱা মানে কাপোৰ আনিম বুলি ভাবিছা তুমি কাপোৰ বিজনেচ
মই তাকে ভাবিছো কাপোৰে আনোনে, গহনা চেট বিলাকে আনোনে?
অ। অ তুমি নিজৰ ওপৰত কথা তুমি যোন যোনটো ভাল দেখা সেইটো আনিব পাৰা। অ যোনটো মানে তুমি ভাল ভাবিছা মানে পাৰিম আৰু এনেকে। সেনেকুৱা ওপৰত আনিব পৰা। উ উম। হুম।
তাকে মই মানে এতিয়া সেই উম অৰ্ডাৰ পাও মাহটো চাৰি, পাঁচ জোৰ সনেকে বোৱাই দিওঁ। আৰু ঠিকে প্ৰফিট এটা হয় আৰু। উম।
তুমি ধৰা এনেকা মেখেলা চাদৰ আনাৰ উপৰি কুৰ্টি চেট আনিব পাৰা। এতিয়া গৰম দিনত পিন্ধিব পৰা হাফ পেন্ট, স্পৰ্টিং সেইবোৰ আনি হলচেল ৰেটত আনি পিনে এনেকে বিকিব পৰা। তেতিয়াও তোমাৰ এ মানে লাভ আছে। এটা তুমি হলচেল ৰেটত আনিলে পঞ্চাশ টকা মান পাবা। তুমি ধৰা ঘৰত বিকিলে এশ টকা মানহে পাবা। সেনেকুৱা নিচিনা মানে।
তাকে ভাবিছো ঘৰতে আনি পেলাই বিক্ৰি কৰিম বুলি।
উ-উ। উম। অ সেইয়াই তুমি চাই লোৱা। কেনেকুৱা ধৰণৰ আনিব পৰা। উম।
তাকেই আৰু।
উম। মোৰ সেই মই মানে সেই চিম্পুল মেখেলা চাদৰো বোৱাও আৰু আকৌ কাবাক যদি অলপ বেছি চলিছে সেনেকুৱা বিলাকো বোৱাও অ।
অ ত চেম দাম কম অলপ দামটো বেছি হয় আৰু। অঁ।
উম
মোকো লাগিছিল বাৰু চিম্পুল কেইখনমান।
অ তুমি হেৰি কি বুলি কয় আহি চাই যাবা। মোৰ দুযোৰ তিন জোৰ মান আছিলে মানে। যদি পচন্দ হয় লবা। নহলে তুমি মোক অৰ্ডাৰ কৰি দিবা আৰু।
আহ
উম।
উম, কালি আহিবা আৰু কাৰোবাক লাগে যদি ক'ব পৰা। মোৰ এনে ফেচবুকৰ পেজ এটা আছে তাতো দি ইনষ্টাগ্ৰাম। আজিজালি এনেকে চাই, ৰীলচবিলাক চাই পিনিও অৰ্ডাৰ আহে মোৰ মানে।
অ'।
তুমি এনেই কৰিলে কেতিয়াৰ পৰা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছা? এতিয়াতো কৰি দিব পাৰা গৰম দিন আহিছে। নাইটি কুৰ্টি
অ' এই তেনেকুৱাই। এতিয়া গৰম দিনত পিন্ধাবোৰে আনিম। আৰু।
হুম, হুম।
স্পৰ্টিং, হাফপেণ্ট সেইবোৰে আনিম।
অ'। অ' অ'।
উম।
বাকী ঘৰত মাহঁত আছে?
অ' আছে আছে।
উম।
আজি উ বতৰ কেনেকুৱা?
এ বতৰ আজি পুৰা গৰম ৰ'দ দি আছে আমাৰ।
অ'।
তোমালোকৰ সেইটো চাইডে ৰ'দ দিছে নে বৰষুণ দিছে?
আমাৰ ফালে ৰ'দ দিছে বাৰু! বহুত গৰম হৈছে আজি। এইকেইদিন বৰষুণ দি দি, ঠাণ্ডা হৈছে আজি। বহুত গৰম
উম উম, এই বতৰৰ কোনো ভৰষা নাই এদিন গৰম, এদিন ৰ'দ এনেকে কেই মানে
অ' তাকেই আৰু কি ক'বা আৰু! বতৰৰ মহিমা বুজিয়ে নোপোৱা।
উম বতৰৰ একো ভৰষা কৰিব নোৱাৰি।
কেতিয়া ৰ'দ দি দিব, কেতিয়া বৰষুণ দি দিয়ে গমেই নাপায়।
তাকে বাত কি আৰু? কোৱা।
বাকী তাকে ভাত-পানী খালা ন?
খালো খালো। তুমি খালি কাইলৈ আহিলে মানে ফোন এটা কৰিবা আৰু কেতিয়া আহা! মই মানে ওলাই যাব কামবোৰ থাকে যে কেতিয়াবা পতককে যাবগৈ লগা হয়, তুমি কোনটো টাইমত আহিবা মোক ফোন এটা কৰি কৈ দিলে হ'ব।
তেতিয়া মানে মই ঘৰতে থাকিম আৰু! উম। তেতিয়া মই ঘৰত থাকিম। অ' শুনিছা নাই? কাইলৈ বোলো তুমি কেতিয়া আহা ফোন এটা কৰি দিবলৈ কৈছোঁ। উম, মানে তেতিয়া লগ পামম আকৌ মই কৰ'বাত গুচি গ'লে লগ নাপাবা যে মোক!
অ' সেইটো, সেইটোৱে আৰু।
উম।
ফোন কৰিয়ে যাম বাৰু!
উম উম, ফোন কৰি আহিবা। তেতিয়া মানে লগ পোৱা যাব আৰু। উম। কোনোবা তোমালোকৰ, নহয় যদি যদি তুমি লওঁ বুলি ভাবিলে ল'ব পৰা মানে চিম্পুল দুযোৰ মান আছে আৰু হেভী ওৱাকত কৰা দুযোৰ আছে তুমি চাই যাবা যদি পচন্দ হৈ লবা যদি নহয় ল'ব নালাগে তেতিয়া অৰ্ডাৰ কৰি যাবা মই বোৱাই দিম
আহ আৰু বেলেগত নবৈ নেকি তেনেকে
হা হেল্ল'
আহ
কি কইছিলা অ কি কৈছা ভালকে শুনি পোৱা নাই আক মাতটো- হেল্ল' তোমাৰ মাতটো বোলো ভালকে আহে শুনা নাই আকৌ হেল্ল'- হেল্ল' অ শুনি আছো মা- বোলো ভালকে অহা নাই সেইকাৰণে ল ল কৰি দিব লগা হৈছে
অ এই নেটৱৰ্কতটো প্ৰব্লেম দি আছে মানে
উম উম হ'ব তুমি কাইলৈ আহিলে ফোন কৰি দিবা
আহ অ হ'ব দিয়া ৰাখিছো।